নমস্কাৰ, আপ আপোনাৰ পৰা অলপ সময় বিচাৰিছিলো হয় শুনি পাইছে?
পাই আছোঁ
হয় আপোনাৰ পৰা অলপ সময় বিচাৰিছিলো
হয়
নিশ্চয় আপুনি দিব পাৰিব সময় অলপ সময় হয় আপোনাৰ লগত অলপ আলোচনা হয় হয় হয় ঠিক আছে হয় আপোনাৰ লগত অলপ আলোচনা কৰিম আপোনাৰ এনে আপোনাৰ আমাৰ যিবিলাক ধৰক আমাৰ অসমত সাধাৰণতে নদী নদীৰ বিষয়ে অলপ আলোচনা কৰিম আপোনাক সুধিম মানে আপুনি অলপ তাৰ ওপৰত যিখিনি আপুনি জানে
হয় যিখিনি মই জানো মই আপোনাক অৱগত কৰাম
নিশ্চয় নিশ্চয় এনে আপোনাৰ আপোনাৰ অঞ্চলত এনেই নদী আছেনে?
হয় আমাৰ ইয়াতে মোৰ ঘৰ যিহেতু গাওঁ অঞ্চ- চলত হয় হয়। আমাৰ ইয়াত নদী কাষেৰে বৈ গৈছে পাগল দিয়া নদী বুলি কয়।
হয় হয়
হয় পাগলদিয়া নদী আছে আমাৰ কাষত।
হয় আৰু বেলেগ কিবা নদী আছে নেকি
বেলেগ আৰু ইয়াতে নাই আমাৰ ওচৰত আৰু বেলেগ তেনেকুৱা নাই এটা মৰা মৰাজান বোলে এটা আছে সৰু আৰু আপোনাৰ
হয় হয় হয় হলেও আপোনাৰ নদী আছে আৰু ন আ আছ সেনেই আপোনাৰ নদীৰ পৰা কিবা আপুনি অসুবিধা পায় নেকি যে নদী এনেকুৱা কিবা এনেকুৱা ধৰণৰ তাৰ বিষয়ত অলপ ক'ব
নদীৰ পৰা তেনেকুৱা অসুবিধা নাপাও কিন্তু যেতিয়া এতিয়া আপোনাৰ বাৰিষা কালত বৰষুণ বেছি হয় ফলত নদীৰ পানীত টো বৃদ্ধি পায়
পানী বৃদ্ধি পায় হয়
ইফালে কিছুমান জোগাত আপোনাৰ মাথাউৰি মাথাউৰিত টো আপোনাৰ দুৰ্বল দুৰ্বলৰ ফলত অ ভাঙি যোৱা চান্সটো থাকে। তাকে আপোনাৰ সম্ভাৱনাটো থাকে অলপ ভাঙি গ'লে আপোনাৰ হয় পানীত টো বাগৰি আহে আপোনাৰ। মাথাউৰিটো পাৰ হয় বাগৰি অহাৰ ফলত আমাৰ গাঁৱত খেতি পথাৰবোৰ। নষ্ট হয় আ হয় পানী আৰু আপোনাৰ ঘৰ দুৱাৰ সোমাই আহি
সুমায় আছে
হয় বহুখিনি অ মানে কষ্টৰ সন্মুখীন
আচ্ছা আচ্ছা হয় হয় ঠিকেই কৈছে আপ আপুনি এতিয়া ধৰক এনেই আপোনাৰ অসমতো ক'ব গ'লে ডাঙৰ ন- দী আছে ত যিখিনি আমাৰ হয় যিখিনি আপ হয় হয় মানে যিখিনিয়ে আপোনাৰ উপনদী সেই নদীবোৰ গৈ পেলাই সেই ডাঙৰ নদীতে পৰে হয় নাই অ গতিকে। টো আমাৰ এনেই চবেই যিহেতু আমি জানো এনে অসমত নৰ্মেলি আহ ব্ৰহ্মপুত নদীখন চবতকৈ ডাঙৰ বুলি আমি জানো
হয় হয়।
গতিকে যিমান হয় যিমানবোৰ নদী আছে। ত' গোটেইবোৰ তাত গৈ লগ লাগে বা পানী খিনি সেনেকে গুচি যায়। এ আমাৰ ওচৰৰত তেনেকুৱা।
কওকচোন
অ আমাৰ ওচৰৰত সেনেকুৱা পাগল দিয়া নদীতো আপুনি যিটো কথা কলে সেই নদীতোতো আপোনাৰ সেনেকে তেনেকে বৈ বৈ পেলাই বিভিন্ন জেগাৰ মাজে মাজে গৈছে ন
হয় বিভিন্ন আপোনাৰ আহ প্ৰথমে টো আপোনাৰ পাগল দিয়াটো অ মই জনামতে ভূটান পাহাৰৰ পৰা ওলাই আহিছে।
হয় হয় হয় নিশ্চয় হয়।
হয় তাৰ পৰা আহি আপোনাৰ বহুত গাঁৱৰ মাজেৰে হৈ এনেকে আপোনাৰ বৈ গৈছে গৈ অৱশেষত আপোনাৰ ব্ৰহ্মপুত্ৰ নদীত নদীখন লগ লগ হৈছে।
হয় হয়। তেনেকুৱাই আপোনাৰ এতিয়া ধৰক পাগল দিয়া নদীতো আমাৰ এইফালেও আহিছে আহিলে মানে আমাৰ ঘৰৰ ইমান বেছি ওচৰত নহয় তথাপিও আপোনাৰ ধৰক ইমান দূৰো নহয় কিন্তু আপোনাৰ ধৰক যেতিয়া আপোনাৰ বাৰিষা পৰে তেতিয়া আপোনাৰ কি হয় পানীতো যেনেকে আপুনি ক'লে যে পানীটো বা তেনেকে অলপ পানীতটো বৃদ্ধি হ'লে অলপ অ ডিষ্টাৰ্ব হয় বা বানপানী হোৱাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে ঠিক তেনেকুৱা আমাৰ এইফালেও অলপ চলপ হয় ইমানখিনি নহ'লেও অলপ হলে প্ৰভাৱ পৰে তেনেকুৱা আৰু আমাৰ ওচৰতে আপোনাৰ এটা চেংনৈ বুলি সৰুকে নদী আছে আৰু তেনেকুৱা সেইটো নদীৰো আপোনাৰ পানী বিলাক আহে যেতিয়া বহুত বেছি বৰষুণ দিয়ে আৰু আপোনাৰ নদী ঠাই
চেংনৈ নদীটোত বৰ্তমানটো পানী সিমানখিনি নাই।
সিমান খিনি নাই হয় হয় বৰ্তমান নাই কিন্তু আপোনাৰ যেতিয়া বৰষুণ বৰষুণ দিব বাইকেৰেহে বাৰিষা কালত অলপ পানীৰ বৃদ্ধিটো অলপ বেছিকে পায়। তেতিয়া এনেই নৰ্মেলি নাথাকে পানী কিন্তু আপোনাৰ বাৰিষা কালত পানীৰ বৃদ্ধি টো দেখা পোৱা যায় আৰু। আপোনাৰ সেই নদী হয় হয় নদী থাকিলে ইমান বেয়াও নহয় কিছুমান। ক্ষেত্ৰত সুবিধাজনকো হয় কাৰণ কিয় নদী হ'লে পানীখিনি আপোনাৰ সেই নদীৰ নদীৰ ফালেটো গৈ যোৱাই পেলাই সেয়া হয় ন গতিকে কিছুমান ক্ষেত্ৰত নদীৰো আমাৰ প্ৰয়োজন থাকে কে আৰু কেতিয়াবা কেতিয়াবা নদীৰ পৰা অসুবিধাও পোৱা দেখা যায়।
আহ বৰাক বৰাক নদী আহ এনে আপুনি অলপ ব্ৰহ্মপুত্ৰ নৈখনৰ ওপৰত মোক অলপ মানে জনাব পাৰিব নেকি?
আত্ছা ঠিক আছে নিজ ঠিক আছে ঠিক আছে নিশ্চয় মই যিমান খিনি আপোনাক মই জানো সিমানখিনি আপোনাক অৱগত কৰিব চেষ্টা কৰিম বাৰু এনে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীতোতো অ ডাঙৰ বহুত ডাঙৰ চবতকে নদী ডাঙৰে
অসমত অসমৰ আমাৰ চবতকৈ ডাঙৰ নদীখন হ'ল ব্ৰহ্মপুত্ৰ নদী
হয় হয় হয় গতিকে ব্ৰহ্মপুত্ৰত নদীতো আপোনাৰ দীঘলেও বহুত সংখ্য বহুত দীঘল হয় চবতকৈ দীঘল বুলি কোৱা যায়। গতি ব্ৰহ্মপুত্ৰ নদীখনত আপোনাৰ এতিয়া বহুত কেইখন বিজো হ'ল দলঙো হ'ল দলং হৈছে হয় এতিয়া প্ৰথম দলং বুলি ক'লেতো চবে ধৰক গমেই পাই দিয়কচোন যিটো আমাৰ শৰাইঘাট দলং বুলি কয় ত' সেইখন প্ৰথম স্থাপিত কৰিছে এই ব্ৰহ্মপুত্ৰ দলংখনৰ ওপৰত তাৰ পিছত আৰু এনে কে মানে কৰি গৈ আছে এতিয়া অলপ হয় হয়
বৰ্তমানে আপোনাৰ কেইখনমান আছে বা আপোনাৰ বৰ্তমান
বৰ অ সেনেকুৱা হ'ব অ অ পাঁচ চাৰিখন মান হ'ল চাগে এতিয়ালৈকে বনোৱা ইমান কনফাৰ্ম টো সেয়া নহয় তথাপি এতিয়াও বনাব কিছুমান পৰিকল্পনা কৰি থকা শুনিছো কাম চলি আছে হয় অ হয় কিছুমান জেগাত চলি আছে বা কিছুমান জেগাত আপোনাৰ পৰিকল্প কল্পনা কৰি আছে চৰকাৰৰ ফালৰ পৰা যে নদী ওপৰত দলং নিৰ্মান কৰিলে আমাৰ যিখিনি আহ মানুহৰ সুবিধা জনক হয় ত' তাৰ ওপৰত চৰকাৰে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰি আছে নদীৰ ওপৰত যাতে নদীয়ে মানুহক ক্ষতি নকৰক নদীৰ পৰা মানুহে ওপৰত মুক্ত হওক ত তাৰ ওপৰটো বিভিন্ন ধনৰ চৰকাৰে আঁচনিৰ হাতত। লৈ খৰচা কৰি আছে নদীৰ হয় হয় হয়।
হয় আপুনি মোক কেইখনমান উপনদীৰ নাম জনাব পাৰিব নেকি?
অ উপনদীৰ নামহয় যেনেকে আপুনি কলে পাগলীয়া নদীটো এটা পদীত পৰে আপোনাৰ এনেকে দিহিং নদী বুলি এটা আছে। মানে কি হয় আপোনাৰ নদীবলাক বিভিন্ন অঞ্চল জোগা হিচাপে আপোনাৰ বেলেগ বেলেগ নামাৰে নামকৰণ কৰা হয়। ত' এতিয়া ধৰক আহ কিছুমান জেগাত এতিয়া ধৰক যিটো আপুনি ক'লে যে ব্ৰহ্মপুত্ৰ নদী চবতকৈ ডাঙৰ সেই নদীখনৰওঁ কিন্তু বেলেগ বেলেগ জাগাত বেলেগ বেলেগেৰে নামকৰণ কৰা হয় কিন্তু এতিয়া আমি ধৰক নৰ্মেলি আমি কিছুমান আমি যিখিনি ধৰা আমাৰ অঞ্চলত নদীতে গৈ যায় আমি সেনে সেই নামে নামেৰে জানো কিন্তু বেলেগ অঞ্চলত আকৌ সেইটো নদীকে বেলেগ বুলি নামাকৰণ কৰে। হয় হয় এটাই নদী কিন্তু আপোনাৰ সেই
হয় যেনে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীখন য'ৰ পৰা প্ৰথম উ উৎপন্ন হয় মানে প্ৰথম য'ৰ পৰা বৈ আহে তাতে নামটো বেলেগ অসমত সোমাৰ লগে লগে বেলেগ হৈ যায় নামটো বা অসম পাৰ হৈ য'লৈকে যায় তাতে বেলেগ হৈ যায় নামটো স নাম আপুনি জানে যদি মোক অলপ জনাবচোন কেনেকুৱা নাম বিলাক হৈ যায়
অঁ নামটো আপোনাৰ আমাৰতো ইয়াত অসমত ব্ৰহ্মপুত্ৰ বুলিয়ে জানে নাযায় ত ইয়াৰ পৰা আপোনাৰ আপোনাৰ কিবা এটা সাগৰত গৈ পোৱা পিছত নামটো আপুনি জানে নে মই অলপ পাহৰিলো
হয় মই আপোনাক কৈ দিছোঁ মানে অসম পাৰ হ'লে যেতিয়া অসম সীমা সীমাটো পাৰ হৈ গ'লে আপোনাৰ এনে
হয় পদ্মা নদী হয়। হয়।
অসম আৰু বাংলাদেশৰ সীমান্তত পদ্মা নদী বুলি কোৱা হয় তাৰ পিছত আপোনাৰ বাংলাদেশত কৰিলে আপোনাৰ যমুনা বুলি কয়
যমুনা বুলি কোৱা হয় হয় হয় হয় নিশ্চয় মত পৰিছে মোৰো বাৰু এতিয়া হয়।
অঁ মানে পদ্মা লগত মিলি আপোনাৰ মেঘনা হয় মানে বংগোসাগৰত যাই পৰে।
লাষ্টত আপোনাৰ বংগ সাগৰত পৰে হয় ন হয় হয়
চবতকৈ লাম্বা নদীখন ব্ৰহ্মপুত্ৰ নদী আমাৰ অসমৰ একদম আপোনাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে
আচ্ছা হয় হয়।
হয়।
এই আপোনাৰ ব্ৰহ্মপুত্ৰ নদীখন কিমান বহল সেইটোও গম পাই নে আপুনি।
এনে বহল আপোনাৰ মোটামট মই জনামতে আপোনাৰ ন পৰা দহ কিমান হ'ব চাগে।
হয় হয় কিলোমিটাৰ আছে হয় হয় এপ্ৰস বসু মোৰো সেনেকে ইমান মনত নাই তথা
হয় হয় জাগা লৈ আপোনাৰ কিছুমান জাগাত অলপ বহল হয় কিছুমান জাগাত অলপ
হয় হয় অঁ হয় অঁ কিছুমান আপোনাৰ সেই যেতিয়া মাটিবিলাক গৰষনীয়া হয়। তাৰ ফলত আপোনাৰ নদীতটো আহ বহল হৈ গৈ থাকে ত আপোনাৰ আহ অঁ এনে আপ এনে আপোনাৰ ধৰা হয় যে ইমান খিনি বহল কিন্তু তাত কৈ কিছুমান জেগাত ধৰক অলপ এ বেছি বহল নহয় বা কিছুমান জেগাত অলপ বহুত বেছিকে বহল হয় তেনেকুৱা আৰু নদীৰ
হয় আপুনি এনে বৰাক নদীখনৰ বিষয়ে অলপ জানে নেকি?
কি কলে
বৰাক নদীখন বৰাক বৰাক নৈ।
অঁ বৰাক অঁ হয় হয় শুনি আছো শুনি আছো শুনি আছো। অ বৰাক নদীখন, বৰাক নদীখন আপোনাৰ বৰাক নদীখনৰ বিষয়ে এতিয়া ধৰক ক'ব গ'লে সেইখনো এখন নদী হয় ব্ৰহ্মপুত্ৰৰ পিছতে খন বৰাক নদী আমি সকলোৱে গম পাওঁ।
হয় এনে আপোনাৰ বৰাক নদীখন হয় মই কৈ দিছো মানে বৰাক নদীখন আপোনাৰ এনে মণিপুৰৰ পৰা এখন পাহাৰ আছে তাতে তাত পৰা আপোনাৰ উৎপন্ন হৈছে তাৰ পৰা ওলাই আহিছে আহি আমাৰ আপোনাৰ আমাৰ অসমত তিনিখনমান মানে জিলা ইয়াৰ মানে অ নদীতটো পাৰ হৈ গ'লে তিনিখন মান জিলা পৰে আপোনাৰ বৰা ফেলি বুলিও কয় আমাৰে সেইফালে
হয় যিখিনি আপোনাৰ হয় যিখিনি আপোনাৰ বৰাক ভেলিত পৰে সেই আপি বৰাক বিলিয়ে বুলি ধৰা হয়।
এ আপোনাৰ আহ বহুতখিনি মানুহৰ আহ তাৰে নদীৰ ওপৰত মানে নিৰ্ভৰশীল
নিৰ্ভৰশীল হয় হয় নদীৰ ওপৰত হেৰি কৰি পেলাই আপোনাৰ কিছুমান মানুহ চলি আছে। আৰু কিছুমান মানুহ সেনেকে নিৰ্ভৰ কৰি আছে এনেকুৱা। আমাৰ এইফালেও তেনেকুৱা ধৰক যিখিনি নদী নদীৰ ওপৰত বিভিন্ন ধৰণৰ কাম কৰিব পাৰি বালি চালি এইবিলাক শিল, বালিত তাৰ পৰাও বহুত লাভান্বিত হয়। মানুহবোৰে তাৰ ওপৰত জীৱিকা নিৰ্ভৰ কৰি আছে বিভিন্ন ধৰণৰ ক্ষেত্ৰত নদী আপুনি অঁ যিমান। আপোনাৰ লাভান্বিত হ'ব খুব কম সংখ্যক আপোনাৰ অলপ ক্ষতিকাৰক হয়। মই যেতিয়া বাৰিষা অ খাল হয় তেতিয়া অলপ ধৰক অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় কিন্তু নদীৰ পৰা ভালেখিনি সংখ্যক লাভান্বিত হয় আৰু মানুহ খিনিয়ে বা আমি তেনেকে হওঁ এ যিকোনো ক্ষেত্ৰত নদীৰ পৰা বহুত বস্তু আমাক লাগতিয়াল বস্তু খিনি আমি পাওঁ সহজতে লবও পাৰো তাৰ ক্ষেত্ৰতো আমি আহ লাভান্বিত হওঁ।
হয় আপোনাৰ পৰা কথাখিনি জানিব পাৰি মই বহুতো সুখী হৈছোঁ আশা কৰিছোঁ কেতিয়াবা